মাতাইছে।
হেল্ল'
শনা পাইচা।
তোমাৰ মাতটো অহা নাই।
তোমাৰ মাততো আহিছে বাৰু ধুনীয়াকে।
তোমাৰ মাত অহা নাই।
এতিয়া অহা নাই।
নাই।
আৰে কি হল আপাৰ। হেল্ল' আহিছে নেকি এতিয়া?
হেল্ল'
হেল্ল'
উম এতিয়া আহিছো কোৱা।
অ এই ইয়াৰফোন এটা লগোৱা আছিলে আৰু এটা লগাই দিলো।
অ
উ আজি ফুড ট্ৰভেল ফেমিলি ফেষ্টিভেল ট্ৰেদিছন ড ল উম
মোৰ ইয়াৰফোনটো দিপ্তি লৈ গৈছে ন মাথাই বেয়া গৈছে।
দপ্তি এ তাইক কেলে দিছো আকৌ?
হুম
এনেকুৱা বস্তুবলাক দিব নাপায় চাৰ্জাৰ হেডফোন ডাব
যদি মই এতিয়া যদি মোৰ ইয়েৰফোনটো নিদিওঁ তেতিয়াহলে দুই কিলোমিটাৰ দূৰৰ পৰা আনি দিব লাগে।
আচ্ছা!
যে ভাই মোৰটো লৈ যাবই নালাগে। কিলোমিটাৰ যাব নোৱাৰিম এতিয়া। মানে গুৱাহাটী গৈছে তাই
উম গুৱা গুৱাহাটী কেলে
এ তাৰ বাহহঁতৰ ঘৰত গৈছে বাঁহৰ সৰু ছোৱালীৰ এইটো মানে
উম ষোল্ল বছৰ নে সোতৰ বছৰ হলে যে সৰু ছোৱালী বিলাকৰ ই কৰে বিয়া পাতে। মিচিংহঁতৰ সৰু বিয়া কয় নেকি তুলনি বিয়া
উম তেতিয়াহলেতো দ্বিতিয়টো বিয়া হৈছে
হৈছে আমাৰ
তুলনি বিয়া
সিহঁতৰ দুবাৰকে বিয়া হয়
আ আচ্ছা সৰু থাকোতে তো মানে সেইটো মানে ফাইনেল নহয়
নাই, নাই, নাই সেইটো ফাইনেল নহয় সেইটো কাৰো লগত বিয়া নহয় কিন্তু বিয়াৰ চব পৰিস্থিতি বি প্ৰস্তুতি চব বিয়াৰ হয় দৰা নাথাকে।
আচ্ছা ম ই ভাবিলো দৰা লগত ঠিক কৰে নেকি
মানে না নাবালিকাৰ পৰা যে তেওঁ বালিকা হয়
উম -উম বুজি পাইছো উম, ব'লা আজি এইটো কি মিচিংহতৰ পৰম্পৰা নেকি?
অ মিচিং হতৰ।
পঢ়াৰ বিষয়ে কথা পাতো অলপ জনক নেকি?
থেং ইউ
পৰম্পৰা ৰক্ষা কৰা ব জৰুৰী হয়। ফল' নকৰিলে মানে নিজ নিজৰ আইডেন্টিটি পৰিচয়টো এদিন বিলীন হৈ যাব।
আজিকালি যুৱ প্ৰজন্মই পৰম্পৰা মানে বুজিয়ে নাপাই চাগে ইমান। বহুত কম ল'ৰা ছোৱালী হেৰি হৈ গৈছে। চব ৱেষ্টাৰ্ণ কালচাৰত বিলীন হৈ আছে। মাৰছ হৈ আছে লাহে -লাহে।
সেইটোৱে সেইটোতে প্ৰব্লেম হৈ গৈছে ন এতিয়া ৱেষ্টাৰ্ণ কালচাৰ আহি এতিয়া মানে আমাৰ নিজৰ- নিজৰ কালচাৰে পাহৰি গৈছে চব
এ আজিকালি মানে হেৰি কৰিব লাগে মানে আধুনিকতা আৰু পৰম্পৰাৰ মাজত মানুহে পৰম্পৰাক এৰিহে দিছে। আধুনিকতাক ধৰিলৈছে।
উম মানে দুইটাই ধৰি থাকিব লাগে অলপ অলপকে দুইটাই ধৰি থাকিব লাগে ন। কিন্তু ধৰা আ আমাৰ কথাও ক'ব নোৱাৰো কিন্তু অ বেলেগ মানে মিচিং তাৰপিছত কাৰ্বি সিহঁতৰ মানে পৰম্পৰাতটো আছেই
উম আজিকালি কি হ'ল মানে আধুনিকতা হ'ল ধৰি লোৱা আমি গৰু গাড়ী তাৰপিছত ৰিক্সা সেইবিলাকৰ পৰা মানে আগত য যাতায়াত গৈছিলো আজিকালি টিভি হৈ গ'ল মটৰ বাইক হৈ গ'ল, ট্ৰেইন হৈ গ'ল, প্লেইন হৈ গ'ল, সেইটো হ'ল আ আধুনিকতা অ সেই বিলাক হ'ল আধুনিকতা বস্তুবিলাক ইনপ্ৰুভ কৰিলো কিন্তু মানুহে কি কৰিছে আধুনিকতাৰ লগত পৰম্পৰাক পাহৰি গৈছে। পৰম্পৰা মানে যেনেকুৱা আমি বিহু চিহু চেলিব্ৰেট কাপোৰ পিন্ধা সাজ- পাৰ। এইবিলাক কি কৰিছে মান চব মানে আধুনিকতাক ল'ব লাগিছিলে ৱেষ্টাৰ্ণ কালচাৰ পৰা মানুহে পৰম্পৰাক আধুনিকতাকো লৈছে যদিও পৰম্পৰাকো মানে পাহৰি গৈছে তেনেকুৱা হৈ গৈছে, আহ পৰম্পৰাটো যিয়াই ৰাখিব লাগে।
কি আমাৰ পৰম্পৰাগত সাজ পোচাকৰ মাজত খালি আমি অসমীয়া গামোচা আৰু এ চিৱ অ মুগা শাৰী, অ আজিকালি মুগ শাৰী মেখেলা চ দ এইবিলাক নিপিন্ধাই হৈ গ'ল।
অহ আজিকালি চব শৰ্ট ড্ৰেছ।
হেৰি কিবা, উম কিবা এই আমাৰ পৰম্পৰাগত সাজ পোছাক বিলাক মানুহ নিপিন্ধাই হৈ গল খালি অকেজলি ফেষ্টিভেলত। এবাৰ দুবাৰহে পিন্ধিব সেইটোয়ে। আফগানিস্তান গ'ল আৰু হেৰি নাই। যেনেকুৱা সেই তুমি চাগে ফেমিলিয়াৰ হয় গোৱালপৰীয়া গীত। নামটো শুনিচাই চাগে, চোৱাচোন আগত ইমান মানুহে আমাৰ গাঁৱে ভোঞে চবে গোৱা আছিলে গোৱালপুৰীয়া গীত ত তাৰপিছত মানে বস্তুবিলাক বহুত হেৰি আছিল আমাৰ মাজত ফেমাচ আছিলে আজিকালি জেনেৰে্যনে সেইবিলাক গীত শুনিবলৈ ভাল নাপায় আৰু এই সংগীতকাৰ সকলেও কিন্তু এনেকুৱা গান চান মানে লোকগীত এইবিলাক উম! বনোৱা কমাই দিছে আজিকালি মানে জমক চমক ধমক থকা বস্তু। এইবোৰ মানে মানুহে শুনিব কেতিয়া নতুন নতুন কিবা গালে। ৰিলিজ কৰিলেহে মানুহে অলপ শুনি বলে অলপ হ'লেও ইটাৰেষ্ট দেখাব। সংগীতকাৰ বিলাক নবনোৱা হৈছে আৰু জেনেৰেচন বিলাকেও মানে সেই বসু বস্তু বিলাক এৰি দিছে লাহে লাহে ভাল নাপ নাপায়, গোৱালপৰীয়া লোকগীত শুনিবলৈ কেতিয়াবা বহুত ভাল লাগে।
উম!
এই ৰাজবংশীহঁতৰ নিচিনা অলপ চিমিলাৰিটি ভাগ দিয়ে। উম উম আৰু কালচাৰেল ডান্স কিবা কিবি চব মানে গ'ল আৰু পৰম্পৰাৰ একো আধা গুচিয়ে গ'ল বুলি কব পাৰি।
কালাৰ্ছৰেল ডেচ এতিয়া ক'ত পোৱা। বিহুৱে নিদিয়ে চোনবাদ।
এতিয়া
তাৰপিছত বাগুৰুম্বা।
উম!
বাগৰুম্বা কাহ কাৰ আছিল ইটো মিচিং বড়ো বড়ো হতৰ আছিলে।
বড়ো হতৰ কালাৰ্ছ। কিবা আৰু আমাৰ যোনটো হেৰি বাগানীয়া গম নাপাও আমাৰ তাতে চান্তালী বিলাক অ ঝুমুৰ সান্তালিহঁতত ঝুমুৰ নাচে এই আমাৰ এজনে কালচাৰেল আইকৰণ আছিলে জুবিন দা আৰু নাই আজি আমাৰ মাজত চবতকে একচলি যিমান ৰেচপেক্ট আৰু লাভ তেখতে ডিজাভ কৰিছিলে মানে আমি কিন্তু দিব পাৰা নাই বাৰু লাষ্টত তাক মাৰ্ডাৰেই কৰা হ'ল কি কম আৰু আৰু উপায় নাই পৰম্পৰা আমাৰ পৰিচয় কিন্তু আমি আমাৰ পৰিচয় লাহে লাহে পাহৰিয়ে গৈ আছো একো হেৰিয়ে নাই উম বুজি আৰু আমাৰ উম আমাৰ হেৰি নেক্স মানে অহা প্ৰজন্মই এইবিলাক বুজিয়ে নাপাব তাহাঁতি এই মোবাইলতহে চাব তাহাঁতি মোবাইলত চাব কেনেকে কি আছিলে নিজে কিন্তু বুজিয়ে নাপাব। ইয়াৰ কি বস্তু কি সোৱাদ
সচ সঁচা কৈছো মানে আমি যিখিনি কি পাইছো মানে যিখিনি কষ্ট পাইছো আৰু যিখিনি ফূুৰ্তি পাইছো এনেকুৱা কষ্ট ফূৰ্তি কোনেও নাপাই এইটো জেনেৰেচন
উম উম আৰু আমাৰ বিয়া
কৰুণা ভালু নোটবন্দী ৱাৰ চৱাৰ চব চালো আমাৰ চপৰে চালো চব
অ আৰু আজিকালি বিয়াৰ পৰম্পৰাও কিন্তু বহুত পৰিৱৰ্তন হৈ গ'ল আগৰ নিচিনা নাই
উম
গ আগত আমি মই এক্দম সৰু থাকোতে মোৰ মনত আছে বিয়া ঘৰত গলে ক পাতত খাব দিছিলে তাৰপিছত প্ৰচেছ বিলাক বহুত চেঞ্জ আছিলে আহ আজিকালি চোৱা কেটৰিং হায়াৰ একদম চব বস্তু প্লাষ্টিক হৈ গল আমাৰ মানে এনভাইৰনমেন্টোকো খাই দিছে প্লাষ্টিকে লগতে পৰম্পৰাকো লাহে লাহে চেঞ্জ কৰিছে একদম চেঞ্জ হৈ আছে বিয়া ৰীতি নীতি চব চেঞ্জ হৈ গ
চান্স কি হ বিছে
উ কিছু পৰম্পৰা সলনি হব লাগে কিন্তু গোটেইটো পৰিৱৰ্তন হৈ গল কে কিন্তু চব গল নিজৰো কিছুমান দায়িত্ব আছে বাৰু এইবিলাক ৰক্ষা কৰিবলৈ আমি চেষ্টা কৰিম আৰু ন
গোটেই গোটেই জেনেৰেচনটো তোমাৰ লগত নাই তুমি অকলে কোন ফালে ধৰিবা কোৱা
উম কিন্তু পৰম্পৰা মানি চলিলে আমাৰ সমাজকো ধৰি লোৱা একেলগে ধৰি ৰাখি থব পাৰে যিকোনো ধৰণৰ পৰম্পৰা হ'ব পাৰে পৰম্পৰাই মানে সমাজক লাহে ধীৰে একত্ৰিত কৰে আৰু তুমি ইফালে মই দক্ষিণ ভাৰতত আহিছো ইয়াতে তুমি যদি চোৱা পৰম্পৰা মানে বহুত ৰিচ হয় তাহাঁতি পৰম্পৰাৰ ফালৰ পৰা
ক এতিয়া আছ গ'
আহ অন্ধ্ৰ প্ৰদেশ
অন্ধ্ৰপ্ৰদেশ কেৰেলা সেইটো চাইডে তো মুছলিম হিন্দু একো কোনো ইয়ে নাই ইহঁতৰ মেইন মেইন বস্তুটো হ'ল পৰম্পৰা
অ বহুত কালচাৰেল হয় ইয়াৰ মানে
আৰে কেৰেলাত হী হিন্দু বুলি কি
অ মই একেলগে বহি খোৱা পাইছো হেৰি বিৰিয়ানী খাব গৈছিলো তাতে লগ পাইছিলো হেৰি ইয়াতে মানে ফাৰ্ষ্ট আহিছিলো তেলেংগানা হাইদৰাবাদ হাইদৰাবাদৰ পিছত মোৰ ইয়াত পষ্টিং হল প্ৰদেশ ইয়াৰ পিছত আকৌ পষ্টিং চাগে কৰ্ণাটকত হ'ব নহলে আকৌ হায়দৰাবাদৰ ফালে হ'ব
মানে দৌৰি থাকিব লাগে নিকি
দৌৰি মানে এনেকুৱা মোৰ এ ৰল হ'ল যে কমিউিভ ইংলিছ ট্ৰেইনাৰ মানে ষ্টুডেণ্টক অ তাৰপিছত কলেজৰ ষ্টুডেট স্কুলৰ ষ্টুডেণ্ট তাহাতক ট্ৰেইনিং দিব লাগে কেনেকে ইংলিছত কথা কথা পাতিব লাগে বুলি ত সেইটোয়ে তাহাতি স্কুলৰ পৰা আমাৰ কম্পেনীত মানে কন্ত্ৰেচিয়াল হয় তাহাতি কণ্ট্ৰেক্ট লব আমি ছিক্স মাওঁথ ট্ৰেইনিং দিম ইমান টকা দিব এনেকুৱা টাইপৰ ত আমি আৰু কম্পেনী লয় হয় ধৰি লোৱা তেনেকুৱা ইয়াতে পৰম্পৰা বহুতে ভাল আৰু চবতকে মোৰ ফেভৰেত বস্তুটো হ'ল অ অ ঠিক আছে অ অহ অহ